কি কৰিলে?
অ, মই আপোনাৰ এই খোজকাঢ়ি আছিলো অলপ।
অ, অ, আজি কালি খোজ কাঢ়ে নেকি?
নহয়- নহয় খোজ কঢ়ি মানে আপোনাৰ এই ভাত কেইটা খাই আহিলো যে বোলো। বহি থাকিব মন নাই আৰু অলপ বোলো। খোজকাঢ়ি দিওচোন হজম হওক। হয়, হয়। হয়, মানে কি হৈছে গম পায় নাই, এই ভাত মানে আপু আপোনাৰ হেৰি দালি আৰু আলু এনেকে আছিলে খালো।
অ।
অ, মানে কৈছিলো যে কি এতিয়া ৰাতি অকন মানে ভাতকেইটা খাই খোজ কাঢ়ী দিলে মানে হেৰি হয় মানে, কি হয় দিনটো ই আজিকালি ইমান গৰম। কলৈকো ভালকে শান্তি ৰ'দ দিলে ওলাব নোৱাৰি মানে। এই ৰাতি অকমান মানে সেইটো কাৰণে একেবাৰে ৰাতিপুৱা টাইমত আৰু এই ৰাতি অকমান টাইমত ওলালে মানে গাটো অলপ চেঁচা পৰে। সেইটো কাৰণে ওলাই দিছো মানে। উম। জানেই আৰু আজিকালি পৰিৱেশটো কথা ন?
তাকে মই আপোনালো সেইটো কাৰণে ফোন কৰিছিলো মানে মই ভাবিছিলো মানে এতিয়া বুলো ভাত - চাত খালো, খাই বোৰ সতে পেট বিষাইছিলটো তাকে অলপ টাইম আপোনাৰ লগত অকমান কথা আলোচনা কৰিব বুলি ভাবিলো। তাৰপৰা বোলো মানে হেৰি অকমান পৰিৱেশৰ ওপৰতে কথা
অ অ অ, ভালে কৰিলে ভালে কৰিলে মই ভাবি আছো ছিলো দেই এইটো উম হয়।
পৰিৱেশৰ ওপৰত মানে আকৌ পৰিৱেশ এনেকে তুলি ধৰে তহঁত সময় আমাৰ প্ৰদুষনবিলাক পৰিৱেশৰ, মানুহে এইবিলাক গছ গছনি কাটিছে। বেছিকে, ঘৰ চৰ বনাইছে উদ্যোগিকৰন কৰিছে। ফাইনেলি বহুত ডাঙৰ ডাঙৰ প্ৰভাৱ দেখা পোৱা যায় আৰু। বন্ধ তাৰ কাৰণে এতিয়া আমাৰ গোলোকীয় উত্তাপটো বৃদ্ধি পাইছে। পলম ৰাখিছে হয় নাই পলম কৰিছে। হয়, এটা সময়ত এটা সময়ত এ প্ৰভাৱবিলাকতো বহুত বেছি বাঢ়ি যাব গে। ত তাৰ কাৰণ মানে আমি এতিয়া বৰ্তমান আ কি কৰিব লাগে? কি কি কৰিব নালাগে আৰু কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে বুলি আপুনি ভাবে ত তাৰ ওপৰত মানে অকমান মতামত দিয়ক বুলি আপোনাক কলো বিচাৰি আহিলো।
মানে কি হৈছে গম পাই নাই এটা কথা যদি চাই ন মানে কি হৈছে আমি পৰিৱেশত পৰিৱেশৰ পৰাই আমি জীয়াই আছো, প্ৰকৃতিৰ পৰাই আমি জীয়াই আছো, প্ৰকৃতিয়ে আমাৰ জীৱন বুলি ক'ব লাগিব। প্ৰকৃতিৰ পৰা প্ৰকৃ প্ৰকৃতিৰ পৰাই আমি জন্ম হৈছো বুলি ক'লেও ভুল নহয়। আৰু সেই তাত থাকিয়ে যদি মানে এতিয়াতো কথা চব গ'লে প্ৰকৃতিয়ে পৃথিৱীখনৰ ধৰিত্ৰীখনক মা বুলি কোৱা হয়। নহয় জানো? এতিয়া এনেকুৱা হৈ আছে মানে যোনে জন্ম দি আছে তাৰ ওপৰতে আমি এহে অত্যাচাৰ কৰিছো।
অত্যাচাৰ হৈছে বহুত
উম। হয় আৰু সেইটো হিচাপত চাব গলে সেইটো প্ৰতিজন ইয়াত যিমান মানুহ আছে পৃথিৱীত প্ৰতিজনে এইটো কথা ৰিয়েলাইজো কৰে যে কি হয় আমি বেয়া কাম কৰি আছো। ক'বাত এ কাৰণ মেইন প্ৰদূৰ্ষণটো আমাৰ পৰাই সৃষ্টি হৈছে। কাৰণ এতিয়া বেলেগ যদি জীৱ - জন্তুৰ কথা যদি জন্তু চন্তুৰ কথা ক'ব যায় তেনে তেনে ক্ষেত্ৰত কোনো ধৰণৰ বাধা দিয়া নাই। বা আজিলৈকে এনেকুৱা এটা কাম কৰা নাই যিয়ে আহ আহ বাধা দিছে পৰিৱেশত। আৰু সেইটো হিচাপে মানুহে হৈছে একমাত্ৰ দায়ী পৰিৱেশ প্ৰদূষণত আৰু সেইটো চবে জানিও আজিকি কি হৈছে চবে জানে যে পৰিৱেশ প্ৰদূষিত হৈছে। বাট তথাপিও মানে তাৰ এগেনষ্টতে কাম কৰি থাকে। নহয় জানো এতিয়া উম। হয় হয় আৰু ইমান, কও কওক?
দেহ চাবলৈ গৈছোঁ সেইটোৱে আৰু মানুহে যোনবিলাক দোকান সৃষ্টি দেখুৱাইছে মানুহৰ নতুন প্ৰযুক্তিবিদ্যা উধবন কৰিছে, ত সেইখিনিয়ে চাবলৈ গলে যোনখিনি মানুহক সহায় কৰিছে সহায় নাই কৰা বুলি কোৱা নাই বহুত খিনি সহায় কৰিছে তাৰ লগে লগে মানে বহুত খিনি অপকাৰ ক
হয়।
দেখুওৱা দেখা গৈছে মানে আৰু তাৰ তাক লৈ পেলাই মানে এতিয়া মানে মানুহে মানে নিজৰ যোনখিনি কৰ্ম আজি সেইখিনিৰ ওপৰত মানে এ হেৰি কৰিব পৰা নাই মানে, তাক দুখ দিয়া নাই মানে মানুহে বুজি পাইছে? তই এতিয়া যোনখিনি কৰি গৈ ছে তই ভৱিষ্যতে আৰু কৰিবলৈ আগবাঢ়িে যাব চেষ্টা কৰিবি, যাতে মই বহুত বেয়া কৰিছো ইয়াতে। ৰখি যাওঁ অলপ পৰিৱেশৰ কথা চিন্তা কৰো তেনেকে মানে মানুহে আগভাগটো লব ওলাই আহিব পৰা নাই ধৰি লওক এতিয়া দহজোপা গছ কাটিছে বা উম বহুত কেইজোপা গছ কাটিছে এখন বাগান ধ্বংস কৰিছে। ত তাৰ বিনিময়ত আৰু দুখন বাগান তেনেকুৱা পচু ৰুওঁ মানে ৰুই তেনেকুৱা সৃষ্টি কৰো বাগান দুখন তেনেকুৱা মানে মনোভাৱ বিলাক নাই মানুহৰ মনত
হয় হয়। মানে কি আছে গম পাই নাই আজিকালি হয় নহয় নহয় এইটো কথা মনোভাৱ আছে চবেই জানে আপুনিও জানে মইয়ো জানো বা এশ জন মানুহ বা হাজাৰজন মানুহও জানে যে কি এইটো কাম কৰিব লাগে কিন্তু মানে কি হয় বস্তুটো মানে কোনো নাহে মানে ওলাই বাৰু সেইটো মাইণ্ডছেট মানে টুটেলি নাই মানে। কিন্তু জানে আকৌ আজি আপুনি মোৰ লগত কৈছে মই এইটো কথা কলো আৰু যদি আপুনি বেলেগকো যদি সোধে নহয় সেই সেইটো কথাই কব চবেই জানে। কেতিয়াবা নকৰে মানে।
উম
বস্তুটো বুজিছা নাই বাৰু? মানে অ মানে এ এতিয়া চাব হা এতিয়া আমাৰ যদি প্ৰকৃতি দিৱস বুলি ক'লে এটা দিৱসে আছে এইটো অ বিশ্ব পৰিবেশ দিৱস নহয় জানো সেইটো দিনতে এনেকুৱা এ দিন য'ত আমি গছ চছ ৰু ব লাগে বা প্ৰতিপালন কৰিব লাগে গছবোৰ নহয় জানো আৰু সেনেকুৱা দিনত মানে কি হ'ল হয় স্কুল কলেজে পাতে বা অফিচ বৰ্গতো পাতে বাৰু কিন্তু মানে কি হয় সেই দিনটো আজিকালি বহুতে বন্ধ হিচাপে পালন কৰিব লয়। যে এ কলেজ গৈ বা স্কুল গৈ বা কিবা এটা ৰুও বা সেইটো মানে চবৰে মাইণ্ডছেদত নাথাকে মানে। আজিকালি মানে টোটেলি বস্তুটো চেঞ্জ হৈ গৈছে। উম আৰু যদি কি হয় আপুনি কলে গছ এজোপা অ কাটিলে বা ৰুব লাগে হয় ৰুব লাগে আৰু কি হয় আপোনাৰ যদি চাই
হয়
পৰিৱেশত যদি এতিয়াতো প্ৰদূষণ বুলি কোৱাৰ লগে লগে কি হয় যে ইমান য'তে ত'তে অকল ধোঁৱা, ধূলি। আৰু পানীতটো আপুনি নামিবই নোৱাৰে গোটেই আজি আজি আপুনি পানীত নামক পিছদিনাখনি আপোনাৰ যদি ছালৰ বেমাৰ নহয় ন কি ক'ম আৰু, এইটো হবই মানে আজিকালি।
সেইটো বৰষুণ ন। প্ৰতিটো বস্তুৱে ওপৰত মানে, এ- এনেকুৱা নহয় যে অকল পাই গৈছে। এ, বা মাটিৰ অ' মাটিৰ প্ৰদূষণে হৈছে
হয়, আজিকালি হয়, মাটি প্ৰদূষণ
আৰু মাটি প্ৰদূষণটো বহুত বেয়া দেই, এইটো যদি হ'লে ন' মানুহ কিন্তু হাহাকাৰ হৈ মৰিব।
মানে কিয়, খেতি নহ'ব। মেইন কথা খেতি নহ'ব আৰু খেতি যেতিয়া নহ'ব বা আহ, গছ এজোপা যেতিয়া মানে ভালকে জীয়াই থাকিব নোৱাৰিব তেতিয়া আৰু সেইখন, সেইখন আৰু কাম নাই আৰু। সেইখন ৰেগিস্হান হ'বগৈ।
সেইটোৱে।
মৰুভূমি হ'ম যেন হ'বগে। সচাকে, কাৰণ এই বাকী কথা নাই বায়ু প্ৰদূষণ হ'লেও অকণমান কিবা এটা হৈ মেলি থাকিব পাৰিব, বা অলপ জীয়াব পাৰিব। এই কিন্তু মাটি প্ৰদূষণ হ'লে এইটো বহুত এটা ডাঙৰ সমস্যা হ'ব এইটো
উম। পানী হ'লে বা ফিল্টাৰ কৰাৰ ব্যৱস্থা আছে, কিন্তু মাটিৰ কিন্তু সেইটো ব্যৱস্থা নাই। আপুনি যি কৰিলেও, ৰখাব নোৱাৰে।
এইটো হয় বাৰু কথাটো দেই, মাটি মানে আপোনাৰ যিহেতু আমি এনিটাইম মাটিতে থাকো। কাৰণ মাটিত মাটিতে থাকো ন' ত, অলপ প্ৰব্লেম হ'ব মানে, বহুত ডাঙৰ প্ৰব্লেম হ'ব। চাবলৈ গ'লে। অ', যিহেতু মানে
হয়। আপোনাৰ মাতটো স্পষ্টকৈ অহা নাই। যদি পাৰে, অলপমান অহ, হেৰি কৰিব নেকি?
অ', অ'ঠিক আছে। এতিয়া শুনিছা? অহ, অহ, মাটি প্ৰদূষণ বহুত ডাঙৰ প্ৰব্লেম হৈছে। এতিয়া পানী হ'লে, আমি এ যদিহে আমাৰ আমি অকণ দেৰিকৈ এপাক খবৰ লৈ ধুনীয়াকে মাটি, পানী- চানী ফিল্টাৰ- চিল্টাৰ কিনি ফিল্টাৰ কৰি খাব পাৰিম ন। কিন্তু মাটি প্ৰদূষণ হ'লে আমি তাক আহ, চব মানে তাৰপৰা সেই প্ৰদূষণমুক্ত কৰাৰ কোনো উপায় নাথাকে।
হয়, হয়।
উমহ, আকৌ তাৰ লগতে আমাৰ হেৰি প্ৰদূষণ আছেই, এইটো কি বুলি কয় সেইটো বায়ু প্ৰদূষণ বায়ু প্ৰদূষণটো যেনেকে আমি এতিয়া মহো তে আপোনাৰ বায়ু প্ৰদূষণৰ পৰা আমি যেনেকে হাত সাৰিব নোৱাৰো, তেনেকে মাটি প্ৰদূষণৰ পৰাও নোৱাৰো। একেইটা সমস্যাই হব উম, এতিয়া। যোনবিলাক আমাৰ তেতিয়া মানে যোনবিলাক ছালফাৰ- তালফাৰ সেইবিলাক থাকে ন। সেইবিলাক যোনবিলাক অক্সাইড বনাই বৰষুণৰ পানীত লাগি লাগিলেই বা বতাহত লাগি পেলাই। সেইবিলাকে মানে এনেকুৱা ডাঙৰ, ডাঙৰ সমস্যাবিলাক সৃষ্টি কৰে।
ঠিকে কৈছে। মানে ব পৰিৱেশ সমস্যা মানে আৰু এ আৰু এনেকে যদি এইটো হাৰত যদি বাঢ়িব হয় ন, মানে কি হ'ব এটা অহ, এটা, এটা প্ৰাণীজগত বিলুপ্ত হৈ যাব। যদি এনেকুৱা হৈ থাকে।
সেইটো ঠিকে কৈছে দেই।
উমঁ উমঁ!
আৰু এইটো সমস্যাটো ৰোধ কৰিবলৈও এতিয়া এতিয়া বাৰু- ইমান এটা হোৱাগে নাই বাৰু কাৰণ এতিয়া এনেকুৱা হৈছে ফিফটি ফিফটি চিটুৱেচন হৈ আছে। মানে অলপ। মানে চান্স আছে বাৰু কাৰণ আমাৰ- যোনটো যদি কয় উত্তৰ পূৰ্বাঞ্চল বা এনেকুৱা এৰিয়া। ইমান এটা নাই মানে আমাৰ যদি ভাৰতবৰ্ষৰ কথা কব যায়- এতিয়া যদি- অহ মাজলৈ যদি চাব যায় ভাৰতৰ তেতিয়া তাত বাৰু ভয় চাগে কিন্তু আমাৰ এইফালে অলপমান- অলপমান হ'লেও সুবিধা আছে আৰু এইটো ক্ষেত্ৰত যদি চাই ন। বাহিৰা দেশবোৰ যদি চাই ন তেনেক্ষেত্ৰত কিন্তু বহুত এটা- হেৰি চিটুৱেচন কৰিছে মানে দেই মানুহবোৰে।
অহ অহ হঁয় বাৰু মানে এ- হেৰি আৰু কওঁকচোন -
উমঁ আৰু এইটো আমিও কৰিব লাগে আৰু নহ। ৰোধ কৰিব কাৰণে আৰু সেইটো এই হয়।
মানুহ বিলাক মানে হেৰি হ'ব লাগিব ন এতিয়া মানুহৰ কথা বুজি পাব উপজি। হ'ব লাগিব সকলো বস্তুৰ মানে কাৰণ বিলাক জানিব লাগিব কি কাৰণে হৈছে অকমান বোলো- চেন্স হৈছে বা লজিক টো লগাব লাগিব ন। তাৰ চিভিক চেন্স টাইপৰ অঁ কথাটো ভাবিব লাগিব চিন- লাগিব কিয় হৈছে লাৰাবিলাক আহ কাৰণডালটো লাগিব ন হোৱাৰ যদিহে- এ একো মানে কাৰণ নোহোৱাকে মানে কৈ থাকে তেতিয়াতো- আৰু কিবা মানে আহ অৰ্থ নাথাকিব ন তাৰ। যদিহে অদৰকাৰী কথাত গুৰুত্ব দি থাকে ত এতিয়া মই যিহেতু আপোনাক কলোঁ। আমাৰ মেইনলি- আহ এতিয়া এইবিলাক ৰোধ কৰিবৰ কাৰণে আমি মেইনলি মেইন বস্তুটো হৈছে গছ গছ চছ- থাকিব লাগিব আৰু আমি যেনেকে- বস্তুবিলাক ব্যৱহাৰ কৰো আমি যে প্ৰদূষণদায়ক বস্তু। বেছি হোৱা মানে যোনবোৰ যোনবোৰ বস্তু ব্যৱহাৰ কৰো প্ৰদূষকবোৰ মানে। ত সেইবোৰৰ পৰা মানে- অঁ আমি মানে সেইবোৰ মানে অলপ কমকে ব্যৱহাৰ কৰিব লাগিব যেনেকে হ'ওক পলিথিন চলিথিন। প্লাষ্টিক চালাষ্টিক সেইবিলাকে পানী বায়ু উমঁ মাটি- তপৰে প্ৰদূষণ কৰে।
হয়ঁ!
সেনেকুৱা এটা মানে জেগা হেৰি নাই মানে।
হয়ঁ! মাটি অহুম। এইটো হয় মানে অহ গোটেইখিনি মানে ৰোধ কৰিব লাগিব এতিয়া কি হৈছে অহ। যদি এটাও যদি হেৰি বাঢ়ি যায় ন। মানে কোনোবা এটা সমস্যা মানে লগে লগে এটা প্ৰানী জগত খতম। আৰু তেনেকে কিছুমান আহ মানুহ বাৰু অলপ- থাকিব পাৰে মানুহ এটাক হেৰি চিচ বাৰু অলপ ভাল মানে জীয়াই থাকিব পৰা। কিন্তু এইবিলাক যিবিলাক এতিয়া সৰু সৰু যি চৰাই চিৰিকটি হৈ গ'ল বা- যোনখিনি কিছুমান জীৱ জন্তু আছে প্ৰায় বিলুপ্ত হৈ গুচি গৈছে।
হয়।
আৰু আজিকালি চৰাই চিৰিকতিটো বহুত নাইকিয়া হৈ গৈছে পৰিৱেশ প্ৰদূষণৰ কাৰণে। হয় নাই বাৰু, উম আৰু তেনেকে যদি নাই কিয়া হৈ যায় আৰু কিছুমান আৰু কিছুমানে মানে কি হব যদি চৰাই চিৰিকতি যদি সমস্যা যদি মানে কি হৈছে এ টা যদি প্ৰানীৰ জগত যদি নাইকিয়া হয় জানো কি হ'ব আপোনাৰ এইটো খাদ্য শৃংখলত প্ৰভাৱ পৰিব নহয় জানো। আৰু সেইটো প্ৰভাৱ পৰাৰ লগে লগে আৰু ক'ব নালাগে আৰু কি হ'ব। যোনটো
সেইটোৱে আমাৰ এতিয়া আপুনি চৰাই চিৰিকতিৰ কথা কলে চৰাই চিৰিকতি বিলাক যে বেলেগ দেশৰ পৰা আমাৰ দেশলৈ যে আহে যে এটা চিজনত মানে সেইটো ছিজনত। উম, সেইটোত মানে তোমাৰ আহ হেৰি খিনি লৈ আহে। বাহিৰৰ দেশৰ পৰা গছ বিলাকলৈ ৰেণু চেনু বিলাক আনে ন। এতিয়া গছবিলাকৰ মানে ফল চল বিলাক ইমান বেছি আঁহ তাইপৰ মানে এ এইটো কি বুলি কয় বিভিন্নতা আহে তাত। মানে ভেৰিয়েচন আনে, মানে ভাল হয় আৰু হয়।
তাকে এতিয়া আৰু ইমানে এটা সমস্যাৰ মাজত এতিয়া নিজকে আৰু চেঞ্জ কৰিব লাগিব সবেই প্ৰট্যকে ভাবিব লাগিব। অলপমান হেৰি কৰা।